হেল্ল'।
হেল্ল'।
অহ, কি কৰি আছা?
এ এনেই শুই আছিলোঁ, শুই কেনে উঠিলোঁ।
অহ।
আজি বতৰটো ঠাণ্ডা হয় ন' সেইকাৰণে। নাই গা চা বেয়া নহয়। অহ', অহ' তুমি কি কৰি আছা?
এ মইও শুইৱে আছিলোঁ ৰবা তাকে কি কৰি আছা বুলি তাকে খবৰ ললোঁ, তাকে হয়নে খবৰ পাতি ভালে, মোৰতো ভালে বাৰু। তোমাৰ?
মোৰটো ভালেই খবৰ। ঘৰত সকলোৰে কেনেকা আছে? হেল্ল'।
অহ।
শুনা পাইছা ন'?
অহ', অহ' শুনা পাইছোঁ ৰবা। কি বুলি কয়? হেৰি অহ, কি কব বিচাৰিছিলোঁ মই। অহ, পিছে কি বুলি কয় হেৰি ভাত-চাত খালানে নাই তুমি?
অহ। তে খালোঁ মানে খাই কেনে উঠিলোঁ। তুমি? অহ', অহ' খালোঁ।
অহ, মইয়ো এই মই খোৱাই নাই ৰ'বা আমাৰ মানে আজি ভাত খোৱা দেৰি হ'ল। ৰাতিপুৱাই খোৱা আৰু এতিয়া মানে দিনৰ সাঁজটো নাই খোৱা আজি।
অহ, মই মানে খালোঁ আৰু অলপ আগতে। খায় কেনে উঠিলোঁ।
উম।
আৰু মানে কি কলেজ-চলেজ যায় আছা ন'?
অহ, কলেজ বৰ্তমান এতিয়া গৰমৰ বন্ধ আহিলে ন' ত এতিয়া মই কলেজ যোৱা নাই ৰবা।
অহ, আমাৰতো এই ইন্টাৰনশ্বিপ চলি আছে সেইকাৰণে তাতে যাব লগা হৈছে।
অহ, ইন্টাৰচি-ইন্টাৰণশ্বিপ চলি আছে ন'। ঠিকে আছে বাৰু ইন্টাৰশ্বিপ কৰি আছা তোমাৰ কাৰণে ভালে হ'ব। ইণ্টাণশ্বিপৰ আৰু এতিয়া তাৰপৰা বহুত বস্তু শিকিবও পাৰিবা।
উম।
এয়াই।
আৰু মানে এনে মই মানে তোমালোকৰ, তুমি লক্ষ্মী পূজা বন বনোৱা ন' মনা ন' তোমালোকে।
অহ', অহ' মানো আমি লক্ষী পূজা।
মানে ক'ব পাৰিবা নেকি, কি কি কৰা?
অহ', অহ' মই কৈ আছো ৰবা তোমাক, মানে আমাৰ লক্ষী পূজাত প্ৰথমে যোনদিনাখন লক্ষী পূজা হয়, বেছিকে লক্ষী পূজাতো মা লক্ষ্মী লক্ষ্মীক পালন কৰে যিটো মানে এনেকুৱা টকা পইচা দিয়ে, ঘৰখনত মানে চাউল-তাউল দিয়ে। ত' সেনেকুৱা সিটোৰ হিচাপত মানে আমাৰ মানে সেৱা কৰে, মা লক্ষ্মীক সেইটোৰ প্ৰতীক মাননা যায় আৰু।
আৰু কি মানে উম, এনেই মই শুনা পাইছোঁ আৰু লক্ষ্মী পূজাত তোলোকৰ মাৰ বোলে ভৰি মানে ৰংগলী টাইপবোৰ বনোৱা হয় বোলে।
অ', অ' ৰ ৰংগলী টাইপৰ বনোৱা যায় তাতে আৰু হেৰি মা লক্ষীৰ মানে ভ যোনটো চাউল আছে নহয় চাউলতটো মানে অলপ খুন্দি লয়। গধূলি দিয়ে এনে পূজাতটো বাৰু গধূলি দি কেনে এ অলপ ফল মূল এনেকুৱা মা লক্ষি দিয়ে তাৰ পিছত ধান যে পাই ধান কিনিব পাই নহয় আহ সেই ধানটো মানে সেইটো ধানটো মাক দিয়া হয় মা লক্ষীক দিয়া হয় তাৰপিছত চাউলৰ চাউল গুৰি কৰি কেনে সেই গুড়টো মানে এনেকুৱা আটাৰ নিচিনা এনেককা বনাই কেনে খৰিতটো মানে এনেকুৱা কালাৰ দৰে আঁকি কেনে ধুনীয়াকে বনাই দি দিয়ে আৰু মা তাৰ পাছত আৰু সেনেকুৱাই ৰংগলী ডিজাইনো বনাই। তাৰ পিছত কোনোবা আলহী চালহী আহে ঘৰত। ত সিহঁতক প্ৰসাদ দিয়ে সেনেকুৱা। ত' সেনেকুৱাই পালন কৰা যায় চাকি বন্তি জ্বলাই। সকলো জোগাতে ক'ব গলে দেৱালী নিচিনা নিচিনাই মনাই অলপমান খালি ইয়াতে বম চম নুফুটাই আৰু সেয়ে।
অ', অ' মানে লক্ষী পূজাৰ পিছদিনা আৰু দিৱালী হয় ন?
নাই নাই এইটো লক্ষী পূজাৰ পিছত আমাৰ দূৰ্গা পূজা হয়। দুূৰ্গা পূজাৰ পিছত হে তাৰপিছত মানে কেইদিনমান থকাৰ পিছতহে আহ কি বুলি কয় হেৰিটো হয়। দেৱালীতো হয়।
অ'
দেৱালীতো অলপ মানে দেৰিকাে হয় আৰু।
এনে তোমালোকে লক্ষী পূজা কত মনোৱা ইয়াতে মনোৱা আনে গাঁৱত গুচি যোৱা?
আমিতো এতিয়া যত থকা যায় বেছিকে মানে গাঁৱত গাঁৱতো আমি না নাযাওে ন ইয়াত তে থকা যায় ক'ব গ'লে। ত আমি ইয়াতে মনাও আৰু লক্ষী পূজাটো ঘৰতে।
অ'
গুৱাহাটীতে বনোৱা যায়। কি কৈছা তুমি?
আৰু কি কি কৰা মানে আৰু একো মানে কি কি কৰা সেইটো সুধি আছিলো।
অ', অ' সেইয়াই আৰু সকলো মানে আহে ঘৰত স্বপ্ননাই আৰু লগত তেনেকুৱা ভোগ বনে ঘৰত। অ' আৰু ক'ব গ'লে কিছুমানে মন্দিৰতো যাই দিয়াচোন সেইদিনাখন নিজৰ ইচ্ছা তুমি মন্দিৰত যাই কেনে সেৱা কৰা। বা ঘৰত যাই কেনে ঘৰতো পাতিব পাৰে বিশেষকে বহুতে ঘৰতে পাতে যিহেতু ঘ এতা লক্ষী ঘৰতে আহে ন ত তাৰ কাৰণে ঘৰতে নিজ সবে নিজৰ নিজৰ ঘৰতে মানে চাকি তাকি জ্বলাই আৰু তাৰ ওপৰত সকলো ওচৰ চুুৰ পৰিয়াল বিলাকে আহে আহি কেনে প্ৰসাদ খাই তাৰ পিছত লগতে মানে সেনেকুৱা ৰংগলী চংগলী বনোৱাত মানে সহায় কৰি দিয়ে আৰু সেনেকুৱা টাইপৰ। বিশেষকে সেয়ে কৰে আৰু সেইদিনা খনৰ দিনটো সেনেকুৱাই কটাই পিছে তোমালোক ঈদটো কেনেকুৱা কৰে চেলিব্ৰেচন?
অ' আমাৰ আকৌ ইটো মানে ৰাতিপোৱা উঠে আৰু সকলোৱে একদম ৰাতিপুৱা উঠে। ত' ৰাতিপুৱা উঠি গা চা ধুই আৰু গা চা ধুই কেনে নামাজ চামাজ পঢ় পঢ়ি কেনে আৰু মানে প্ৰাৰ্থনা চাৰ্থনা কৰে কৰাৰ পিছত আৰু চবে ত মানে ইঈদ দি বুলি কয় আৰু আমাৰ
অ' শুনিছো মই
সেইটোৱে ই দি মানে পাৰ পইচা দিয়ে আৰু পইচা দিয়াৰ পিছত আৰু চবে কুুৰ্তা উুৰ্তা পিন্ধে গা চা ধুই ধুই কেনে একদম কুৰ্তা চুুৰ্তা নতুন কাপোৰ পিন্ধে নতুন কাপোৰ পিন্ধি কেনে আৰু ফুৰিবলৈ যায় আৰু চবে
অঁ
তাৰ আগদিনা আকৌ চবে মানে এনে ফূুৰ্তিতা আৰু মেহেন্দি চেহেন্দি লগাই পিঠা চিঠা বনাই ঘৰতে আৰু পিঠা চিঠা বনাই কেনে আম মা সবে মানে মিলি জুলি কথা চতা পাততি আৰু আমি এনেতো ইয়াতে নকৰো গাঁৱতে কৰো গাঁৱতে বহুত মানুহ থাকে ন চবে থাকে সেইকাৰণে গা মানে গাঁৱত যাও আৰু গাৱাতে যাই
অ ঠিকেই আছে বাৰু গাঁৱত মানে সকলোৰে লগত মিলি প্ৰীতি কলে ভাল লাগে ন বস্তুবলাক
উম আৰু ঘৰতে আৰু বিৰিয়ানী চিৰিয়ানী চিকেন পকৰা এই খোপা আৰু বনাই আৰু ঘৰত
অ তোমালোকৰ হেৰিটোৰ ঈদত বোলুম বহুতে যায়ও নে এনেই হিন্দু বিলাকেওতো যায় মই সোণাতটোতো শুনিছো
অ অ যাই মইতো মোৰ ফ্ৰেণ্ড অ অ মাতো আহিবা তুমি এদিন আহিবা দিয়া আমাৰ ঘৰত পাতিম নহয় তেতিয়া এদিন আহিবা তুমিও
এতিয়া মইো তোমালোকৰ এইটো কেনেকুৱা কি কৰে চাই আহিব পাৰিম ভাল লাগিব চাই তেনে দু তিনি তিনি আৰুবিলাক তুমিও আহিবা আমাৰ তাত তে পূজা পাতন হলে এনেও আমাৰ বহুত পূজা হয় নহয় অকল লক্ষী পূজা নহয় ইয়াতে বহুত পূজা পাতে আমাৰ ঘৰত লক্ষী পূজা হওক দুূৰ্গা পূজা হওক অস্থা হক মানে বহুত পূজা আছে গণেশ পূজাৰ পৰা ধৰি কেনে মানে যিমানটা ভগৱান আছে সিমানটা ভগৱানৰ মানে পূজাটো হয় আৰু উম
সেইটো এদিন মাতিবা মইো মাতিম তোমাৰ
অ
তুমিও আহিবা আহি কেনে
উম ভাল লাগিব দিয়া যাম যাই কেনে চাম তোমালোকৰো অ তাৰে বনোৱা পিঠ বিলাক কেনেকুৱা লাগে খাই কেনে আমাৰ নিচিনাই বনোৱা নে কেনেকুৱা বনোৱা তোমালোকৰ পিঠা কেইটানো
কেেনেকাই নাৰিকলৰ লডাৰু তাৰ পিছত আকৌ এনে পিঠা পিঠা নৰ্মে নাৰিকলৰ পিঠা সেনেকাই মানে বনোৱা হয় চেৱই আৰু
খাব কাৰণে যাব লাগিব ৰবা
অ আহিবা
উম তাৰ পিছত আৰু ঘূৰি ফুৰি কেনে তছত ৰাতি আহি কেনে কি কৰে পিছে
ৰাতি আৰু ভাগৰি যাওঁ আহি কাৰনেে আৰু অলপ সেই কৰৰু আৰু বহুত মানুহ থাকে ন ঘৰত আহে চবে চবৰ ঘৰত যাব লগা হয় সেইটোয়ে সেই ত আৰু আকৌ
তোমালোকে
যাব লাগে অ আমিও যাওঁ
অ মানে তোমালোকেও যোৱা সিহঁতেও আহে তোমালোকৰ তাত সেনেকুৱা আৰু নি নিয়মটো উম
গোটেইদিন মানুহ অহা যোৱা কৰি থাকে আৰু
অ'। ঠিকে আছে এতিয়া এনেকুৱা হ'লে ভালে লাগিছে বাৰু শুনি কিনে।
উম সেইটোৱে সেনেকাই আৰু পালন কৰা হয় আৰু।
অ'। ঠিকে আছে দিয়া কয় আৰু এনো কা ফেষ্টিভেল বিলাক চাই কেনেও ভাল লাগে ন যিমান যিয়ে নহওঁক
উম উম আহিবা মই মাতিম দিয়া এদিন তুমি আহিবা। মানে এনেতো গাঁৱতে কৰা হয় আমাৰ বেছিভাগ, ইয়াতে কৰিলে মাতিম দিয়া তোমাক।
অ' যাম দিয়া যাম আমাৰ ইয়াতে আৰু
ফ্ৰেণ্ড সোপা আহে বহুত সোপা আহে সিহ'তক মাতো ন সিহঁতে আহে। আহে আহে তাৰিছত সিহঁতৰ লগত ঘুৰিবও যাওঁ একেলগে।
অ'।
সিহঁতেওঁ মানে মোৰ দৰে মানে সেইটোৱে
লাগে এ আমাৰ যিটো নহ আহিবা তেতিয়া গ'ম পাবা যে অ ইটো মা লক্ষী কোনটো কয়। কি কয় সেনেকুৱা নিয়ম পাতে কোনোবা যদি সোধে তেতিয়া পিছলৈ ক'ব পাৰিবা সেনেকুৱা টাইপৰ।
সেইটোৱে ঠিকে কৈছা সেইটোৱে মানে ভাল লাগে। কৈছো ঠিকে কৈছা তুমি সেইটোয়ে ভাল লাগে সকলৰে লগত।
অ' তাকে। পালন কৰে চবৰে, মোৰতো মইতো গাৰো বিলাকৰ যে বিয়া যে সেইটোতো গৈছিলো একবাৰ সিহঁতৰো নিয়ম বিলাক চাই কিনে আহিছো ভালে লাগিছে চাই কিনে, সিহঁতে কেক কাটে সিহঁত তাৰমানে আমাৰ নিচিনা নকৰে আৰু সিহঁতৰ নিয়মতটো বহুতেই বেলেগ তাৰ মানে। ত সকলোৰে সেনেকুৱা নিয়ম বিলাক চাব ইচ্ছা যায় ভাল লাগে। সিহঁতৰ মানে কি কৰে ফাৰ্ষ্ষ্টতে সেনেকুৱা সিহঁতৰ ঘৰত যেতিয়া গৈছিলো আমি পাছতে কইনাত তোৰ ঘৰৰত যাই যাই কেনে মানে দৰা ঘৰটো আৰু কইনা ঘৰত যাই কেনে তাহাঁতৰ সকলো মানুহকে মানে আগত হেণ্ডচেক দিয়ে। মানে সিহঁতে সেনেকুৱাকে মানে সন্মান জনাই আৰু হেণ্ডচেক দি কেনে সকলোকে। যিমান সৰু ডাঙৰ হওঁক ঘৰৰ মেম বাৰকে সেনেকুৱা হেণ্ডচেক দিয়ে প্ৰথমতে তাৰ পিছত কিবা চাহ পানী খাব দিয়ে। খাব দিয়াৰ পিছত আৰু সেনেকুৱা অলপ দেৰি পিছত মানে লাহেকে কইনাটো আহে। কইনা টো অহাৰ পিছত মানে সিহঁতে আঙুঠি পিন্ধাই কেক কাটে তাৰ পিছত পাঁচটা ত পাছত গিৰ্জাত যাই আহে নেকি অ' গীৰ্জাত যায়। তাৰ পিছতহে আহি কে মেম কিবা কিবি নিয়ম যিবিলাক সিহঁতৰ মন্ত্ৰ আছে কিবা আছে সনেকুৱা সেইবিলাক মাতে সিহঁতে। ত' সেইবিলাক তাতে কয় বিয়া হ'ব নে নহয় ৰাজি আছে নে নাই ত' সেনেকুৱা সোধা সুধি কৰে আৰু, সোধা সুধি কৰাৰ পিছত সেনেকুৱাকে কই দৰাতোৱে কইনাটোক লৈ আহে গাড়ীত তাৰ পিছত সেনেকুৱা কেক কাটি কেনে আঙুঠিটো পিন্ধাই আহি কেনে। ভাল লাগিছিল ন সিহঁতৰ সেইটো চাই।
সেইটোয়ে চবৰে মানে ফেষ্টিভেল। মানে বেলেগ বেলেগ নীতি নিয়ম পালন কৰে ন। সেইকাৰণে চব ফেষ্টিভেলত যাব লাগে, নিয়মসমূহ অলপ
অ' তেতিয়া গ'ম পোৱা যায়। যিহেতু আমি অসমত আছোঁ আৰু চবে এটা এ, এটা য হেৰি ৰীতি নীতিৰে হয় এটা কিবাৰে হয়, ত' সেইটো হিচাপত সাংস্কৃতিক কিবাৰ এইবিলাক জানিব লাগে জানিলে ভালো লাগে।
উম, উম, ঠিকে কৈছা সেইটোোৱে ভাল লাগে মইো যাওঁ মোৰ ফ্ৰেণ্ড আছে ন হিন্দু ফ্ৰেণ্ড আছে সিহঁতেও মোক পূজাত মাতে নহ'লে বিহু কলেজতো হয় ন আমাৰ পূজা চূজা হয়,